হেল্ল।
হেল্ল।
অঁ কি কৰিছা?
হেল্ল।
হেল্ল। হেল্ল।
হেল্ল।
হেলল হেল্ল।
হেল্ল।
শুনিছানে? শুনিছানে? হেল্ল' শুনিছানে?
হেল্ল' শুনিছা? আৱাজ শুনি পাইছা? অ শুনিছোঁ।
শুনিছো তুমি শু শুন
নিছোঁ। অ মই শুনি আছো তো, কোৱা তুমি?
কৈ আছো, তুমি কি কৰি আছা?
শুনা পাইছো অ শুনিছোঁ, কোৱা? খবৰ - খাতি কেনেকুৱা? এনে বহি আছো।
মোৰ ভা
আৰু উহু তুমি কি কৰি আছা বৰ্তমান? মই এনে ইয়াত বহি আছো কিতাপ লৈ, বহি আছো।
অ অ।
এনে গৈ আছো আৰু মোৰো বৰ্তমান ভাল আছ
অ অ। খানা - পিনা কৰিলা? উম মই এনে বাগৰি আছো। খানা পিনা?
উম খানা পিনা কৰিলো, তুমি কৰিলা নে নাই? কৰিলো কৰিলো, তুমি নিজে ন ফল লগাই আছে।
নাই কৰা আমাৰ, আমাৰ দেৰি হয়।
অ, কি উহু? তোমাৰ দেৰি হয় নেকি খানা খোৱাত?
অঁ অঁ অঁ দেৰি হয়।
অ।
তোমাৰ বাকী ঘৰত চবৰে ভালনে?
উম খবৰ খাতি ঘৰত এনে ভালে আছে আৰু।
অ অ।
আৰু তোমাৰ গাও কেনেকুৱা ভালেনে আজি দিনটো কেনেকুৱা আছিলে বতৰ কেইটা?
আজি দিন আজিৰ দিনটো ভা বেয়া গ'ল বেয়া ইমান গৰম তোমাৰ?
অ আমাৰ পিনে এই ৰে এইখিনি বৰষুণ পৰি আছিলে অকণ বৰষুণ পৰে ৰ'দ দিয়ে বৰষুণ পৰে ৰ'দ দিয়ে।
অ একেই ইয়াতো।
চেম হৈ আছে নেকি?
উম পুৰা, এবাৰ ৰ'দ দিব এবাৰ বৰষুণ দিব।
অ আৰু ঘুৰা ফুৰা প্লেন আছে নে নাই কতোবা ফুৰিবলৈ হুম? কোৱা কোৱা?
অ মই সেইটোৱে ক'ব খুধিছিলো মানে ইমান গৰম এতিয়া হা, ত মই ভাবি আছ ছে ন ক'ৰবাত মানে ঠাণ্ডা পৰা জেগাত যাওঁ ৱাটাৰ ফল - চোৱাটাৰ ফল মানে দৈ মৰা পিনে যাও জানা?
অ হ'ব একো নাই, কেতিয়া যাবা তুমি কবা একেলগত গুচি যাও?
অ তুমি যাবা?
উম ময়ো যামতো, ইমান ৰ'দ দিছে আৰু ঘৰতো থাকি গৰম বহুত।
উম উম।
উম আৰু কেতিয়া প্লেন কেতিয়া আছে যোৱাৰ প্লেন?
প্লেন মানে জুলাই মাহতে যাম এতিয়াতো উমঁ।
উমঁ প্লেন টো কেতিয়াৰ আছে- উমঁ নিজেই গাড়ী লৈ যাবা ইয়াৰ উমঁ। সৰ বিলাক বুকিং কৰি যাবা।
উমঁ মানে- হেৰি গাড়ী মানে আমি বুকিং কৰিয়ে যাম আৰু এনে তোমাৰ লগৰ চগৰ ওলাবা।
অঁ লগৰ চগৰ সবে ওলাব সেইটো মোক কৈছিলে, যাম বুলি।
অঁ লগৰ চাগৰ ওলাবা যাম একেলগে সবেই মানে লগৰ চাগৰ ধেৰি হ'লে মানে- ভাল লাগে ফূৰ্তি হয়ঁ ন।
উমঁ সেইটো হয়।
চেক্-
মানে এটা মমেণ্ট থাকি যায় আৰু আৰু লাষ্টৰ লৈকে। আৰু কি কয় কি মতলব টু ভিলেৰত লৈ কেনে যাবানা নিজৰ- তোমাৰ গঢ়ী লৈ যাবা না তুমি?
নিজৰ গাড়ীটো- জানো চাওঁ ৰবা হা প্লেনটো মানে বনোৱা কাৰিফ হৈছে তোমালোকে অকমান হেৰি কৰিবা আৰু মই মানে- যোৱা জেগাতো হেৰি কৰিলো তোমালযোৱা চোৱা তাত থাকা চাকা এইবিলাক কৰিবা আৰু।
উমঁ সেইটো হয়। মানে যেনে আমি ৰাতিপুৱা গ'লে সন্ধিয়া সময় উমঁ কোৱাচোন।
মানে আমি ৰাতিপুৱা গ'লে মানে এতিয়া সন্ধিয়ালৈকে মানে ঘূৰি আহিব পৰাকে আৰু।
অঁ একেবাৰে ৰাতি সৱ নেকি? উমঁ মই এইটোয়ে কব বিচাৰিছিলোঁ।
উমঁ!
সেইটোতো হয়ঁ এনেকে প্লেন কৰিব লাগিব। উমঁ আৰু খোৱা বস্তু ঘৰৰ পৰাই ৰান্ধি ৰা- উমঁ কোৱা?
মানে আমি পিকনিক এটাও খাই দিম আকৌ তাত গৈ।
অঁ সেইটোয়েটো মই ক'ব বিচাৰি আছিলোঁ মনৰ কথা কৈ দিলা।
অঁ হেৰি কি বুলি কয় তাত ন- বনাওগে ন তাত মানে ইমান গৰম হ'ব এতিয়া গৰমত গৈ আকৌ বনোৱা ঘৰতে বনাই লৈ যাম।
অঁ ঘৰত ৰান্ধি কেনে নিলো সেইটোও এটা ভালে হ- হ'ব যাতে আমি তাত গৈ কিনে ৱাটাৰ ফল কেইটা এনজয় কৰিব পাওঁ।
উমঁ মানে এতিয়া ধৰা চবে আমি কোন- কোন যাওঁ চবেই অ চবে মিলি কৰি বনাম ধৰা। মই এটা বনালো তুমি এটা বনাই নিলা সি এটা বনাই নিলে তেনেকে আৰু।
অঁ সেইটো সেইটো হয়। সেনেকেই কৰিব লাগিব মোৰ লগৰ কেইটাখন নিজ- যে কিবা এটা সি বনাই নিব তুমি কিবা এটা নিবা মই কিবা এটা নিম। চবে মিলিজুলি কিবা এ- লৈ কেনে গৈ কেনে ভালদৰে যাওঁ চবেই মিলি কেনে উমঁ।
মই মানে এনেকে আগতে যোৱা নাই হা এইফিনে তুমি তুমি চাগে গৈছা ন।
উমঁ মানে নামটো শুনিছোঁ জেগাটোচ। তাত গৈছোঁ হ'বলা মানে মই গম নাপাওঁ মানে- এতিয়া মোৰ তৰিন নি
মই গৈ আহিছো বাৰু এবাৰ জোগাতটো বহুত ধুনীয়া আছে কিন্তু মানে সে পিছল। পিছল হব আৰু ভালকে যাব লাগিব আৰু বৰষুণ চৰষুণ দিলেতো আৰু দিগ- তাৰ হ'ব অলপমান কিন্তু হ'লেও যাম আৰু
উম', অ, হয় নেকি। এই দৈ মাৰা অৰুণাচল হয় নেকি?
হম। হম
অ', দৈ মৰা অৰুণাচল চাইড
নহয়। নহয়। অৰুণাচল ছাইদ নহয়। অ', হেৰি কামিংবাৰী দেখিছা নহয়। সেইটো চাইডে যায়।
উ', ৱষ্ট কামেং অ, ৱষ্ট কামেং অ, গম পালো। গম পালো।
উম', এতিয়া মানে অৰুণাচল মানে শুনিছো। অৰুণাচল চাইডত মানে এতিয়া গোটেই বানপানী হৈছে বোলে, তাতো যাব নিদিব বাৰু ঘৰৰ পৰা
এনে আমি টাৱাং চাৱাং যাব পাৰিলো হয়তো ন?
টাৱাং?
অ',
উম', টাৱাং এতিয়টো বত উম', কোৱাচোন?
তুমি তুমি গৈছানে আগতে টাৱাং?
উম, দুই বছৰ পিছত গৈছিলো। এবাৰ
অ', গৈছা নেকি? তেনেহ'লে তুমিতো অলপ চলপ জানিবাই চাগে।
উম', উম, মানে অলপ চলপ জানো আৰু
অ', তাৰ মানে জাগাবিলাক কেনেকুৱা?
উম', উম', জেগা কেইটা কেনেকা হ'ব এতিয়া মতলব ভালে আছে আৰু নিজে চকুদি চোৱা দৰে আৰু ভালতো ক'তো নাই না, ভালেই আছে। জেগা কেইটা
অ', মানে উম, এতিয়া মানে নিজৰ নিজৰ হেৰিৰ লগত কথা ন এতিয়া তোমাৰ ভাল লাগিলে। মোৰ ভাল লাগে। সেইটোৰ কথা আৰু
অ', হয়। হয়। হয়। এইটো কথা।
হেৰি তুমি হেৰিত গ'লানে? আ', মন্দিৰ যে, শুনিছানে নাই?
উম', শুনিছো।
হেল্ল', অ, হেৰি ঢেকীয়াজুলি পাানবাৰীত যে, ঢেকীয়াজুলী পাণবাৰীত যে নতুন নতুন শিৱ ওলাইছে তুমি তাত গ'লা নে নাই?
উম', যোৱা নাই। যোৱা নাই। তাত
আমি তাত যাব পাৰিলো হয় ন।
উম', আমি লগৰ কেইটা অকমান মানে ভালদৰে প্লেন কৰি কেনে। তিনি চাৰিজন মিলি তুমি তোমাৰ লগৰ মই মোৰ লগৰ আৰু এজন দুজন দুজনে যাব পাৰি। তুমি ডিচাইড কৰা। উম',
আমি যাম মানে মানে মন্দিৰত যোৱাৰ হেৰি এটা আছে। মোৰ মানে প্লেন এটা বনি আছে। এ', লগৰ চগৰ পোৱা নাই। এতিয়া
উম', উম', ময়ো আছো লগতে ময়ো যাম বাৰু
উম', উম, শৰাই এখন দি দিম আমি পেলাই।
উম।
ডিচকাচ কৰি লম আৰু, নহলে এটা কাম এটা এটা কাম কৰিবা নহলে কালি আমাৰ ঘৰত আহি যাবা, আমি চবে তোমাৰ লগৰ খিনিক লৈ যোন যোন যাব, আমি ডিচকাচ কৰি লম নেকি?
উম, এইটো হ'ব একো নাই, আহি যাম বাৰু।
উম।
উম, লগৰ তাৰ লগত আহি চবেই
মানে মানে মিলি কেনে শৰাই এখন দিব পাৰিম বুজিছা।
উম, সেইটো হয়।
মানে ভাল, ভাল মানে শৰাই চৰাই দি থাকিলে মানে।
উম, সেইটো হয়। আমি এইকেইটাত মানে মোৰ লগৰ। উম' কলেজ যোৱা নাই, বৰ্তমান এতিয়া যোৱা নাই।
অ' অ' যোৱা নাই নেকি, ইমান গৰম ক কেনেকে নো যাবা কোৱা।
উম ' সেইটো হয়।
গৰমত মানুহে ঘৰৰ পাই, গৰমত মানুহে ঘৰৰ পাই ওলাব নোৱাৰে।
এতিয়া। ভাবিছো এতিয়া, উম ' কোৱাচোন?
এই গৰম গৰমটো মানে গছ চছ যে কাটি ফুৰিছে যে মানুহে বেছি। সেইটো কাৰণে হৈছে জানা এতিয়া কিমান গছ গছনি কমি গৈছে দেখিছা নহয়?
উম' সেইটো হয়।
অ হেৰি ৰ'বা হা, মই তোমাক অলপ পাছত কল কৰি আছো।
হ'ব, হ'ব।